হেল্ল'।
অ ভালনে খবৰ
অ আহ ভালেই তোৰ ভাল।
অহঁহ ভালে অহঁ ভালে অহঁ ভালেই কি কৰি আছ তই?
মই মই ৰুটি বনালো অ ৰুটি বনালো মই ৰুটি বনাম।
আহ কোনো? কোনোবা আহিছে নেকি নে ঘৰত
ঘৰত খাব কাৰণে আমি বনালোঁ। হা ৰুটি তাৰপিছত ব।
অহঁ।
তই কি কৰিছ
মই এহ মই অকমান শুইছিলোঁ এ খোৱাৰ পৰা উঠিছোঁ উঠি বোলো কাম অলপ আছে কৰি লওঁ।
অ
কাম কেইটা কৰি মেলি লওঁ এইবাৰ গৰমৰ বন্ধত ফুৰিবলে নাযাও।
মই তাকে সুধিম সুধিম বুলি ভাবি আহিম অ যাব লাগিব ন নাযাও।
আহ।
অ মই অ তাকে মই সুধিম সুধিম বুলি ভাবিছো? ভাবি আছোঁ একিদিন ক'বাত যাবি নাই বুলি উম কত তোৰ উত্তৰ ফালৰ কৰবাত হেৰি মি কথা লিখা আছিল দেখোঁন। হা
আহ যাব সাজো যাব বোলে গোটৰ ফালৰ পৰা।
অঁহ হেতি মানে গয় পোৱাই নাই নহয় তাঁত অহঁ অহঁ যাব লাগিব গৈ পোৱা নাই মোক নিব নে। যাব লাগিব নিব নে নিনিয়ো আকৌ
আহ কিয় নি নিবা।
মই আ সেইটো কাৰণে ভাবিছো নিয়ে নে নিনিয়ে বাৰু।
অ নিব এইটো গোট বুলি কথা নহয় আৰু কোনোবা গলে যাব পাৰে আৰু।
অ সেইয়াই নিজে পইচা দি পেলাইহে যোৱা আৰু নহঁ
অ তাত চাবলগীয়া বস্তু বোলে ধেৰ আছে দেখা নাই নহয়।
অঁ মমিও দেখা নাই গৈ অত। হেৰি হৈছে নেকি কি কি চাবলগীয়া বস্তু হাজুত বোলো কি কি চাবলগীয়া বস্তু আছিলে ব
অ মই সে দেখাগেই নাই নহয় এই মানুহে কৈছে আৰু যাম বুলি কৈছোঁ। তাকে এতিয়া কিম কিমান তাৰিখে যায়। ডেট ঠিক কৰা নাই পইচা পাতি যি কথাওঁ ধৰি লওঁ ওলোৱা নাই আৰু পইচা পাতি হেৰি কৰিলে জনাম দে ওলাবি।
অহঁ কৈলে
অহঁ
জনাবি উম। এইয়া হেৰি ল'ৰাটো এই কেদাৰনাথ গৈছিল যে অহঁ
আহ
কিমান দিন লাগে।
আজি লৈ নহ দিন হল অহা যোৱা নহঁ দিন হলে অওঁ তাৰে মানে একেবাৰে মন্দিৰ দ অ মন্দিৰ দৰ্শন কৰি মেলি নদিনৰ মূৰত ঘৰ পাইছেহি আৰু
উম
অহা যোৱা ন দিন হ'ল
উম।
সচা মানে আৰু খোৱা বোৱাতোৱে বেছি হেৰি আৰু বস্তুবিলাকৰ দাম বেছি, অহঁ। মানে বস্তু বিলাকৰ দাম বিলাক বেছি এনেওটো সি যোৱাটো একো সেইকাৰ নে খালি খোৱাটোহে মানে মানে বস্তু বিলাকৰ দাম বেছি। এতিয়া ভাল বস্তু খাবলৈ নাইকিয়া নাপায়।
আহ আহ আহ পাইছিলে নে নাই খাবলৈ
অ ভাঁত পানী নাই তাতঁ মানে হেৰি এ একেবাৰে মন্দিৰৰ ওপৰতহে ভাত তাত পাই আৰু আকৌ একেবাৰে তলত আৰু। যোৱা হেৰিতোত বোলে তাত মানে কিবা এনেকা কেঁচা হেৰিত এনেকে খাব লাগে অ খোৱা বোৱাটো কাৰণে কষ্ট আৰু।
অঁ নহয়, ইমান দূৰ খোজকাঢ়িব লাগে। ন খোজ কাঢ়িবও ইমান দূৰ যিহেতু ভাতকেইটা খাই লব পাৰিলে। ভাল হ'য়, তাত তেনেকুৱা সুবিধা কৰি দিব লাগে আচলতে হ'য় নে? উম
আহ অ
উম কিবা আনিলে নে তাৰ পৰা।
অ এয়া হেৰি কিবা তাৰ মন্দিৰ এনে প্ৰসাদ চসাদ আনিছে।
অঁ অঁ প্ৰসাদ দিয়ে ন প্ৰসাদ মানে কেনেকুৱা আমাৰ।
প্ৰসাদ আৰু ধৰি লওক ত তাত আমাৰ ইয়াৰ নিচিনা প্ৰসাদ নাপায় নহয়। তাত আৰু চব মিঠাই মিঠাইয়া বুন্দি হেৰি লাডু, অঁ গুটি গুটি এইটো কি কয়? নকুল দানা। নকুল দানা পায় তাৰ পিছত মুড়ি দিছে বা আৰু বাদাম খিচমিচ এনেকে মিলাই কৈ দিছে। তাৰপা আহি কৰিলেহে গঙাত বগা পাত হৰি দুৱাৰত গা ধুই ছে গঙাত
অ
গঙাৰ পৰা পানী আনিছে।
অ
কন, বেলেগে তুলি দিলেও সেইটোও পইচাঁ আন লয় বেলেগে যে গঙাপা আনি দিব সেই তেনেকে বেচিছেও মানে। পানীটো আনি থয়, গিলানে গিলানে বোলে আনে। গিলানে নি -পাৰে নিজে পাৰে। অঁ, কিছুমানে ধৰিলোৱা সেই নকৰে যে। নেনামে, বেলেগে তুলি থৈ দিয়ে সেই কিনি আনে। উম ক গঙাত গা ধুলে চাবোন তাবোনো সানিব নিদিয়ে থুৰ চুৰ পেলাব নিদিয়ে।
অঁ, এ ভগৱানৰ সেইভূঁনে।
আহঁ তাৰ মানে চেণ্ডেল পিন্ধি নামিব কৰিব নিদিয়ে আৰু। কুলি কৰিব নিদিয়ে।
কিব ঘটনাও হৈ থাকে ন ঘোঁৰাতো উঠি যাব পাৰে বোলে হয়নে ঘোঁৰাত উঠি গ'ল। মানুহ বিলাকৰ অকমান কিবা হে হেৰি অসুবিধা হ'য়।
অ অসুবিধা হয় সেই সেহে যাওঁতে সে তিনটা ডেট বডি ওলাইছে।
অ অ।
ঘূৰি আহিছে, মন্দিৰৰপা নামিছে আও।
অ।
আহিলে, আহাৰ পিছতে বোলে প্ৰথমে এটা ডেড্‌ বডি বিচাৰিছিল। তাৰ পিছত আৰু দুটা ওলালে।
অঁ, সেই তা হ হ'য় এ হে ঘোঁৰাত উঠি যায় পৰে যে হয়নে পৰি পেলাই তেনেকুৱা হয়।
অঁ পৰে, অঁ পাহাৰ ইমান ওপৰপা পৰিলে আও তলতটো মানুহ মৰিবই ন'? তাৰপিছত হে সি সেইদিনা ফোন কৰোতে কৈছে মায়ে দিগদাৰ- হ'য় নেকি? পুলিচ- চুলিচ আহিছে, ৰাস্তা বন্ধ কৰি দিছে লগে লগে। আৰ্মি আহিছে পুলিচ আহিছে।
অ।
তাৰপিছত যেনিবা কিবা কৰি আহিলে আৰু।
অঁ, এ মানুহ বিলাকৰ নিজৰো অকণমান হেৰিও ন' ফুৰিত্‌ তেনেকে যায়।
অ।
ঘোৰাত উঠিতো ইমান ওপলে নগলেও হয় হয়নে? ধুনীয়াকে নিজৰ উজনটো বচাই পেলাই। লাহেধিৰে খোজকাঢ়ি গ'লেও হ'য় যায ন'? অঁ দুদিন তাত তহিম হে খেৰ লাগিলে ৰৈ জিৰণি লৈ লৈনে
অ এই বুঢ়া বুঢ়া মানুহ বিলাক তেনেকেই যায় ডেকা ডঙৰীয়া মানুহ বিলাক। খে মানে অকণমান বেছি উৎপাতটো। বুঢ়া বয়স এই আমাৰ ই কৈছে নহয়। পোৱালিৰ, পিছে হেৰি মায়ে ডেকা ডে বুৱা বুৱা মানুহ বিলাক খোজকাঢ়িয়ে যায় বোলে, এই ডেকা মানুহ বিলাকহে ঘোৰাত যোৱা কোকটো বেছি
অঁ-। হে নেলাগে তেনেকুৱা প্ৰব্লেম অ।
কৈছে ইমান বয়সস্থ বয়সস্থ মানুহ খোজ কাঢ়ি কাঢ়ি যায়। তেনেকে। গিৰিয়েক ঘৈণীয়েক এহাল গৈছে বোলে কিমান বয়সস্থ, কোনো হে কোনোবাটো কাৰোবাৰ ভৰিয়েই নাইকীয়া তেনেকে এটা ভৰিয়ে যায়। এটা ভৰিয়ে গৈছে বোলে।
এনেকৈ সেইবিলাক চালেটো এ ডেকা ল'ৰাবিলাকে ধুনীয়াকে খোজ কাঢ়ি এ হেৰি কৰিব পাৰে ন দৰ্শন কৰিব পাৰে উম।
অহ।
এ তাকে খোজকাঢ়ি নগৈ পেলাই ঘূৰাত যাব আৰু নিজৰ হেৰি নিজেই মাতি লয়। তেনেকুৱা নিচিনা। ওঁ অঁ।
থৈ দিয়ে ন' চিন্তা নাই আও।
আহ অ অ পালেহি যেনিবা।
অ এতিয়া কি দূপৰীয়া কি খালি?
দুপৰীয়া, এই দুপৰীয়া মানে আজি এবাৰেই ভাত খাইছো ন'। এবাৰেই ভাত খালো আৰু আৰু ভাত খোৱা নাই। ভাত খাবলৈও মন যোৱা নাইকিয়া গৰমৰ কাৰণে নে কিয়ে নে? এবাৰে ভাত কেইটামান খালো আও। অ বে ৰ'দতটো বেছি নাই যদিও গৰমতটো কেনেকুৱা। গুপ গোপনী।
আহ গুপ গুপনি গৰম দি আছে। উম চাহ তাহ কিবা এটা বনাই কৰি খাবি আৰু এতিয়া
অঁ তাকে খাব লাগিব তাক সে হেৰি দিলো। তাই আকৌ কি খাই এতিয়া অকণ দিব লাগিব আও। উম তাক মগুৰ দালি এনেকে সিজাই পেলাই দিলো আৰু। মগু এ মগু দালিয়ে চাউল অকমানে সিজাই পেলাই। নাই নাই, খাব খোৱা নাই।
অঁ এই মানে বইল বস্তু অঁ, বিষ উঠিছে ন'? উম
উম, এ তাকে মগু দালিত চাউল অকমান দি পেলাই তাকে সিজাই দিওঁ। লাগিব ভাল হওঁতে এদিন। এয়া নাইকিয়া হলে আকৌ শুকাওঁতেওঁ দিন লাগিব।
উম মইটো সোনকালে হ'য়, ভাল হ'বলেহে দেৰি লাগে। অঁ ওঁ ওঁহ্‌
তাকে শনিবাৰলৈ বোলো সকাম কণ কৰি দিম আৰু।
অ',
মায়লৈ ফোন এটা কৰিব লাগিব ঘৰলে সন্ধিয়াকে ভিনডলে ফোন কৰিলো বোলো তাৰ পৰাা মানুহ অাৰ কথা কৈছ তই মায়েক মইনা আহিলে ফোন কৰিব পাৰিম আৰু।
অঁ অঁ অঁ তেনেকে কৰিলে হ'ল আৰু ন পাঁচজনী মান হলেও হৈ যাব চাগে।
অঁ পাঁচজনীৰে হব। অঁ অঁ পাঁচজনী বা সাতজনী হে পাঁচজনী মাতিম আৰু সাতজনী মাতিলে অ' সাত জেনী মাটি ডৰা আকৌ টমটমৰ গাড়ীৰ কথা আছে পাঁচজনী হলে ধৰি ল'লে এশ-
তম তমট হলে ইমান খিনি মানুহ নহয় অ' ইমান খিনি মানুহ টম টম মত
অ', সেই ধৰা পাঁচজনী মাতিম আৰু পাঁচজনী ধুনীয়াকে আহিব পাৰিব তাকে শনিবাৰ বোলো এয়াও শুকুবাৰে সাতক সুধি সোমাও। শনিবাৰলৈ হেৰি কৰি দিম আৰু
শনিবাৰে মঙ্গলবাৰহে কৰে চাগে সেইবিলাক কাম
অ-অ কি নহয়-নহয়-নহয় এই সাতৰ চোৱাৰ কাৰণেহে। সচাৰ কাৰণেহে সকামটো শনিবাৰ। অঁ আৰু তাতে সাত দিন হ'ব মানে এইটো এনেই পাঁচ দিন বা সাত দিনত কৰিব লাগে। অঁ পাঁচ দিনত কৰিব লাগে নহলে সাত দিনত কৰিব লাগে। মানে সা পাঁচদিনলৈও অকণমান ভাল এটা হেৰি হৈ আহে সাত দিনলৈ অকণ সি আহে ত এতিয়া মানে সাত দিনত এই সকামটো কৰি দিলে ভাল হৈ আহে আৰু লাহে লাহে। সেইটো কাৰণে সাত দিনত কৰি দিম বোলো।
অ অ হক হব দে।
অ মাহে কাটিব নোৱ কটাই নাচো আপ